অ পৰেচ
এ ওলাইছিলো এফালে
এই ৰাতিখন
লগৰ এজনী ঘৰলে
অ হয় নেকি কিবা জন্মদিন জনন্মদিন আছে নেকি?
অ' এনেই আৰু তাই কলে ভাত খাবলৈ আহিবা বুলি‌ সেইকাৰণে ভাত খাবলৈ বুলি আহিলো সেইটো কথা। ভাত ধেৰ কিবা কিবি আছিলে মাছ আছিলে মাংস আছিলে কণী আছিলে। আৰু ভাজি আছিলে।
হ হা হা আহ।
এয়া।
আজি গুৱাহাটীতো বৈদ জাম চাগে।
আহ।
অ' অম্বুবাচী ফুল অম্বুবাচী চলিছে আৰু।
এইফালে ইমান যাম নহয় ছয় মাইলৰ ফালে। বেছিকে যাম তোৰ জালুকবাৰীৰ পৰা সেই মালিগাঁও সেইটো চাইডে হয়।
সেইফালদি বাছ আহিবই নোৱাৰাৰে আৰু আজি লগ লগৰ এজনীয়ে দিনত কৈছে সিহঁতি বাছত উঠি আহিছে তাৰ পিছতে সেই মানুহ বিলাকে খাবলে দিয়ে যে।
অ'।
ত মানুহ বিলাকে খাবলৈ আনিছিলে এনেকে হেঁচা মাৰি ধৰি, ৰিক্সা খন পেলাইহে দিও যেন খাবলৈ নোপোৱা ৰাগ্স পাই ক'বা।
এ মানুহবোৰ এবাৰ গা চা ধোৱে নাই এতিয়া।
হ'ভয়ে আও
এদিন কি কৰিব আ
শব আৰু যেবিধ বাবা আছে সেই লেংটা বাবা।
অ' তাকে তাকে মই দেখি আছো ফটোুৱে চটুৱে।
সেইটো যে আচৰিত আও ৰাম ৰাম চি কথা সেইডালে গা চা ত সেইডাল লগ গ দালি আ গ এইবোৰ খায়
চি চি চিঃ।
কেনেকুৱা লেটাৰা সচাঁকে দেই চিঃ।
এই দিদাৱ দ ঠিকেই গৈছে তে সেইদিনা কৈছে আহিব এই ভাং কোবা ক়িব এইোবা মাজলৈ যায় নেকি?
আহ সেইটোৱেই মোৰ মানে অ' সজাগ চত বৈষ্ণৱী বিছো দুবাৰ গলো আৰু এবাৰ যাব মন আছে বৈষ্ণ দেৱী। কিন্তু মোৰ কামাখ্যাৰ প্ৰতি মানে আজিলৈকে সেই আগ্ৰহটো অহা নাই মানে কি নাজানো নাপাই কব কৃষ্ণ। হ'লেও মানে আজিলৈকে সেই আগ্ৰহটো অহা নাই। মানে তেওঁ তেওঁৰ জেগাত আছে আৰু মই মোৰ জেগাত আহ তেনেকুৱা।
নহ নহ সেইটোয়ে এটা বস্তু কাৰণতো হ'ব পাৰে আমাৰ নিজৰ জেগাতে আছে কাৰণেও হ'ব পাৰে।
সেইটোও হ'ব পাৰে অ' উম।
হ' বা আমি তেনেকে বিশেষ অ' বিশেষকে মানে আমাৰ আমাৰ সেইফালতো ধৰিল শংকৰদেৱৰ এখন ধৰ্মটো মানি আমিতো সাত্ৰ ধৰ্ম ইমান পালন কৰা নহয় পূজা এইবিলাক কিবা কিবি সেই কাৰণে। তেনেও হ'ব পাৰে।
হুব পায় সেইকাৰ এখন নাম ধৰ্ম বেছিকে ধৰিব পৰা যায়।
এতিয়াতো আজিকালি মানুহে ধৰি লও বহুত মানুহে এইটোতো মাছ মাছ মাংস খায়েই আগণ্য এতিয়া খাত লাগিলে বুলি মাছ মাংস খাব নিদিয়ে কাপোৰ কানি একেবাৰে চোৱা খেদি একেবাৰে হেৰিকে কৰে আজিকালিিতো তেনেকে এ নহয় ন
তেনেকে নলইয়ে তাকে ব আছই মানুহবিলাক আৰু এই এইবাৰ অলপ মানুহ বেছি হৈছে নেকি
উম এইবাৰ বহুত বেছি হৈছে বাপৰে কগলা নিচিনাকে মানুহ বোৰ গৈছে আৰু একদম তলৰ পৰাই খোজকাঢ়ি খোজকাাঢ়ি গৈছে মানুহবিলাক ওপৰলৈকে
অ পাৰে খোজকাঢ়ি খোজকাঢ়ি মানে গোটেই ৰাস্তাটোত বোলে মানুহেই দেখোন গোটেই ৰাস্তাটোত মানুহেই
মানে তোৰ কিন্তু এটা বস্তু ভাল কৰিলে এই অনলাইন অনলাইন টিকেটৰ চিষ্টেম কৰিলে নহয়
অ অনলাইন টিকেট চিষ্টেম কৰিলে নেকি
অ তই আজিকালি অফলাইনত টিকেট চিকেট একো নাপাৱ
অ চব অনলাইন মানে অ অ তেতিয়া সেইটো ভালেই ছে
উম সেইকাৰণে অলপ ভাল হৈছে এতিয়া ধৰি লও সেই বি ভি আই পি চি আই পি লন নলাইনত কলৈকো যাব লাগিব তেনেকুৱা
অ হয় নেকি অ তেতিয়াহ'লে দেখোন এইবোৰ যে এই বলিউডৰ কিবা এইবোৰ চিংগাৰ টিংগাৰ বিিলাক আহিছে এইবোৰ কি একেটা লাইনতে গৈছে নে কিি
অ সেইবোৰ একেটা লাইনতে গৈছে সেইবোৰ ধৰি লও অকনমান আ আগ পিচ কৰি দিছে কিন্তু লাইন মানে একেটাই ল
কিতমৰ হেৰি দেখিছিলো ভিডিঅ' যে দেখিছিলোো সেইটো
অ ধৰি লও মানে আগলে দি দিছে আৰু ধৰি লও মানুহক কৈ মেলি কিন্তু বেলেগ কেে এক্সট্ৰাক কেে ভি আই পি লাইন বুলি নাই দিয়া হেনো
অ অ সেইটো বাৰু সেইটো ভাল হৈছে বাৰু দেই
সেইকাৰণে ভাল কৰিছে এইটো
তাইাকে
আমালৈ যেন নাহিলে নহলে অম্বু বচি হেৰি আহে নহয় ডিউটি আহে নহয় আমালেও
কিহে
অম্বুবাচী ডিউটি অ যোৱা বছৰ দিছিলে নহয় দিওঁতেনে একদম চবেই জেক জেক জেক জেক কমপ্লেইন দিলে
উ সেইটো সেইটো পোৱা হলে দেখোন উপায়ে নাছিলে তাত
অ পাগলা নেকি আৰু সেইটো দি দু যি মানে কৰিবলৈ যাওঁ আমি বিলাকে আৰু একদম ধম ধমনি লগালে সবেই লিখিব লাগিলে বিপায় পত্ৰ ছচিয়েল মিডিয়াত তাৰপিছত কেেল কৰি আৰু কি ডিউটি নিদিয়ো
অ আকৌ এই কি কেইদিন এইটো বাতৰিটো ওলাই আছে তোৰ বি এই তাত যে মানুহ মান মানুহ যে মুছলমান মানুহে হেৰি বেছি আছে ফুল বেছি আছে অঁ মাৰপিট কৰিছে সেইবিলাকক বেছ
এ হৰেক ৰকম এই কালি আকৌ মই ভিডিঅ' এটা দেখিলো ভগৱান ৰাধা কৃষ্ণ পঢাহাৰ লৈছে ভাাৰলৈ ভিক্ষা খুজি আছে
উবা উ
এজনীয়ে ভিডিঅ' কৰি পেলাই কলে যে তুমি ভগৱান বনি আছা আৰু তুমি ভিক্ষা কৰি আছা ৰাধা কৃষ্ণ বণি নাপায় নহয়। এনেকুৱা কৰিব এনেকে ভগৱানক অপমানহে কৰা হয়। অ নকৰিবা এনেকুৱা ভিডিঅ'। এইবোৰ মানে বাহিৰৰ পৰা অহা মানুহ। ইয়াৰ মানুহ নহয় গম পাইছ নে নাই। অ বাহিৰৰ পৰা আহি এইবোৰ মানে ভন্দামী মানুহ বিলাকৰ। উৎপাত একদম।
উম তাৰপৰামানে একদম মানে পুৰা আৰু মস্ত লেতেৰা কৰিব। আমাৰ যাৰে অ'অ। আও আমাৰ অসমৰ মানুহে তেনেকে থাকিবগে নোৱাৰে।
নোৱাই নোৱাই সেইটোকে কৈছে যে আমাৰ অসমৰ পৰা গৈ তো আমি বেলেগ এটা মন। জেগাত ইমান উৎপাত নকৰো। অসমত আহি ইমান উৎপাত কৰে এই মানুহ সোপা।
সঁচাকে এইবোৰ আ বেছি হৈছে এতিয়াতো।
অ সেইটোৱে বহুত বেছি হৈ গৈছে আ।
সেই নাই বাকী কি খোৱা বোৱাটো কৰিলেই।
খাই ব আজৰি এতিয়া ঘৰলৈ যাম আৰু অলপ দেৰি পাছত। বাৰটামান বজাত অলপ টাইম বহিছো আৰু এতিয়া ভাত পানী খাই।
অ গোটেইকেইটাই আহিছ নেকি?
টোপনিও ধৰিছেগে এই লেকচা মাৰি এনে বহি আছিলো অলপ দেৰি।
অহ, অহ, অ'অ।
তাৰপিছত যাম আ অকমান লাহেকৈ আ।
আমাৰ আকৌ লখিমপুৰ ধেমাজিৰ ফালে যে বানপানী হৈছে নহয়।
অ দেখিছো অৰুণাচলৰ একেবাৰে উটুৱাই নিছে পুৰা।
অ অৰুণাচলে বোলে উটোৱাই নিছে পুৰা।
উম তাকে।
গোটেই খন
মানুহৰ ঘৰৰ বাৰী একেবাৰে অৱস্থা নাইকিয়া কৰি দিছে আ।
অ অৱস্থা নাইকিয়া কৰি দিছে এতিয়া তাকে ক বা হয়গে। এতিয়া মাঠী চথাৰি ঠিকে থাকে থাকেনে নাই। মাছটো খাবলৈ পোৱা যাব আৰু কেইদিনমান।
অ ওজান উঠিব যে, এ আগৰ নিচিনাতো মাছ নোলায় আগতে। দেচোন কিমান মাছ ওলাইছে ঠিকেই নাই।
তাক তাকে তাকে আগতে দেখোন দেখোন পিছলাত সদায় বৰালি মাছ থাকে।
ডাগত।
আমাৰ দেউৰীয়ে দেখোন সদায় নিয়ে বৰালি মাছ। অ' আৰু সৰু সৰু বৰালি মাছো নহয়, ডাঙৰ ডাঙৰ।
অ' সেইটোয়েই কথাটো এ এবাৰ মনত আছে কন্দা যে পথাৰত তই বহুত সৰু আছিলি বৰালি মাছে। সেই বৰালি মাছ যে। তোৰ মনত আছেনে নাই জানো।
অ' বয়া অ' মোৰ এই এবাৰ এবাৰ এবাৰ মনত এটা আছে বাৰু মাছ গোটেই গালে মাছ ধৰা যে।
অ গোটেই সোপা মাছ যে উজান উঠিছিলে যে পথাৰত।
উম হম। হম। হম। হম। অলপ অলপকে মনত আছে ইমান একেবাৰে ভালকে নাই বাৰু।
অ'অ বৰালি মাছ তেতিয়া।
অ
মস্ত মস্ত মানে সৰু সৰু আৰু ইমান ডাঙৰ ডাঙৰ নহয় আৰু এহাত মানৰ বৰালি মাছ গোটেই। পথাৰখন বৰালি মাছ আৰু।
অহ অ আৰু সেই সেই মাছকেইটা। সোৱাদো বৰ বেলেগ আছিলে।
উম কন্দাই ইবা ধৰি আনে আকৌ যায় সিবা ধৰি আনে বাবাই মোক যাবলৈ নিদিয়ে। তই যাব নোৱাৰ ছোৱালী মানুহ হৈ পেলাই। সি দৈ আনে তই খাবি মুঠতে।
বাবাৰ মতে মই খাব লাগে।
উম এ মা মাছও নাইকিয়া।
কিমান কাৱৈ মাছ লাগে।
উম উম উম
জাল পাতি থলে এবাৰ দেখোন হন্দাই জাল পাতে চৌৰাল্লিশটা নে চল্লিশটা। পুঠি মাছ একেলগে লাগিছিলে জালত
অ অ এইবোৰ এইবোৰ লাঙি পতা ম যিবিলাক আৰু জোৰ চাবলৈ যোৱা কেন্তয়া ভাইকাৰ আগতে জোৰ চাবলে গুটেইটো পগলা হৈ থাকে নহয় অফিচলৈ গৈ সেইটোকে মনত পেলাই থাকে।
উম সেইটয়ে তাৰ অফিচলৈ গৈ তাই এইটো ধানদা যে থাকে মাছ কেইটামান পোৱা হ'লে সৰহকে।
অ সেইটোৱে তাকে সেই এতিয়া আকৌ। তাকে দু দুই এটা আৰু খাবলৈ পোৱা যায় আৰু।
হা হা কি কৈছোঁ।
তাৰ বাহিৰে।
উম সেইটোৱে।
বাকী সেই।
একো ক' পোহে ন আছে নে কিি
আহ ইহঁত গতাই ইয়াতে আছে
অহ সিহঁতৰ পৰীক্ষা শেষ হ'ল নেকি।
হেৰি পৰীক্ষা সিহঁতৰ আজি শেষ হৈছে।
অ মই ফোন কৰিছিলো বাৰু এটালৈ হল বুলি কৈছে।
অহ অহ আজি শেষ হৈছে উম।
ঠিকে আছে বুলি কৈছে বাৰু তাকেহে।
দে হ'ব দে আহিবি।
কবি নে কি।
হ'ব দে হা।
পনে কি বোলো এতিয়া
অ শুম শুম শুম।
অহ হ'ব দে ঠিক আছে অ অ।